হেল্ল', অ', ক' কি কৰিছ?
কি খবৰ ভাল? মোৰো ভালেই। কি কৰি আছ?
এনে শুই আছো। তই?
মই এনেই শুই আছো। বাকি ইনষ্টাগ্ৰাম- চিনষ্টাগ্ৰাম চলাইছনে নাই?
চলাই আছো, এনেই ৰিল চাই আছো।
অ', ৰিল চাই আচ ন', মইয়ো ৰিলে চাই আছো।
ভালেই অকন টাইম- টাইম ক, হেৰি টাইম মানে পাৰ যায় আৰু। অ, ' তাকে বেছি পোৱালি বিলাকে বেয়া কৰিছে, এইবিলাক চাই- চাই চকু বেয়া কৰিছে।
অ', সেইটোৱে।
ইনষ্টাগ্ৰামত ৰিল চাই, বেয়া বস্তু শিকিব।
সেইয়াই সৰু- সৰু পোৱালি বিলাকে
উম', মোবাইল নহলে ভাতে নাখায় সিহঁতে।
সেইটোৱে টো।
মোৰ খুৰাৰ লৰাটোৱে মোবাইল নহলে ভাত নাখায়। ভাত নাখাওঁ, ভাত নাখাওঁ কৰে। মাকে কিমান জোৰ কৰে। কৰে তাৰপাচত ফোনটো দিবলগীয়া হয় যায় আৰু।
অ, হয়, এই উপায় নাই সৰু পোৱালী, সৰুৰ পৰাই মোবাইল দি দিয়ে এইটো অভ্যাস।
উম, উম। ডাইৰেক্টকে চকু বেয়া হয়, আজিকালি পোৱালীয়ে মোবাইলত ঘৰত খেলিব, বাহিৰত নোলোৱাই হৈছে। শাৰীৰিক পৰিশ্ৰম নকৰে। একো খেলা- ধূলা, আগতে আমি কিমান খেলিছিলো।
সেইটোৱে আমি সৰু- সৰুতে ঘৰতে নাথাকো।
উম। আমি দিন দুপৰীয়াই খেলি থাকো। ক্ৰিকেটেই খেলোঁ, ফুটবলে খেলোঁ।
আজিকালি পোৱালিয়ে অনলি ইনষ্টাগ্ৰাম ইউটিউব
ইনষ্টাগ্ৰাম, ইটিউব, ফ্ৰী ফায়াৰ, পাবজি এইবিলাক খেলে।
এইবিলাক খেলতে যাব।
আও আজিকালি কাহে হৈছে যি বতৰ হৈছে আৰু।
সেইটৱে পোৱালি পঢ়া শুনাটো কমি গৈছে এতিয়া।
উম পঢ়া পঢ়া শুনাত কি ক'ব পাৰি নপঢ়েই ক'ব গলে।
তাকেটো।
মোবাইলত পঢ়িম বুলি কই পেলাই ৰিল চাই থাকে।
চব আজিকালি ভ্লগাৰ মানে।
ইউটিউবত বেক বেনচাৰ ভিডিঅ' চাই পেলাই নিলিখে নকৰে।
সেইয়াই। সেইটোৱে কি কৰিব আৰু উপায় নাই।
তাকে ভাল ভালকে ইনফ্লয়েঞ্চ কৰিলে ভালেই। সিহঁতে বেয়া বেয়াটো চাই বেয়াটো হয় আৰু।
তাকেটো কিমান ভাল ভাল চাব লগা আছে ইউটিউবত সেইবিলাক নাচায়।
অ', এ পঢ়াই কিবা সিহঁতে পঢ়াতটো তাতে পায় সহঁতে নপঢ়ে কিন্তু।
হেইটোৱে
আলটো ফালটো ভিডিঅ' বিলাক চাব।
কুকিং কৰা ভিডিঅ চাব।
উম এ তাৰপা গালি শিকে সিহঁতে
অ', এইবিলাক চাই পোৱালি গালি ক পাৰি ডাঙৰ মানুহক সন্মান নকৰে।
উম বৰবাদ হৈ যায় এইবিলাক কাৰণে।
একদম।
মানে আগতে আমিটো বহুত জনা পিছত মোবাইলটো চলাইছিলো ন চেভেন মান আমি অলপ জানো আজিকালি পলি জন্ম হোৱা আহ। আজিকালি পোৱালি জন্ম হোৱাৰ পিছতে মোবাইলটো দিয়ে আৰু হাতত।
এইফালে ভাত খোৱা আগত মোবাইল লৈ আজিকালি।
অ', এনিতাইম ফোনটো লাগে নহলে কান্দে খিং খিং আই নাই ভাত নাখা ভাত নাখাওঁ কৰে মা মাকোহতেনো কি কৰিব আৰু দি দিবলগীয়া হয়।
সেইটো। বাকী তই ৰিল চিল বনোৱা নাই।
হা।
তই ৰিল চিল নবনাৱ
মই ৰিল নবনাও। চাও হে বেলেগে ৰিল দিয়া কেইটা লাইক কৰো কমেণ্ট কৰো কিন্তু নবনাও
আচছা।
ছোৱালী বিলাকহে ৰিল বনাই
অ', ছোৱালিবিলাকে বনাই ৰিল লৰা মানুহৰ বিলাক নাই।
সৰু পালাইগে কি ষ্টৰি দিয়ে আৰু মাহী লৰা কি ষ্টৰি দিয়ে কৈছোঁ নহয় তোক। ইনষ্টাগ্ৰাম খুলি নি কি ষ্টৰি দিয়ে একে। বেক বেঞ্চাৰ এ টি টিউদ এই মোৰ চাই ভয় লাগি যায় বুজিছ।
পোৱালি সৰু পোৱালী ডাঙৰ হলেই
মই তিনি মাহৰ মূৰত এবাৰ ষ্টৰি এটা দিও বুজিছ সি দিয়ে ৰেগুলাৰ দিয়ে সি
নাজানো আৰু কি পায় ইমান হেৰি কৰি মানে নিজৰ প্ৰাইভেচি মানে লাইটো মানে চব মানে চব চচিয়েল মিডিয়াত হেৰি কৰি দিয়ে আৰু একদম ক'ত গৈছে কি খাইছে
সেহ সেহ ক'ত থাকিছে, কি কৰিছে ইহঁতে, সৰু-সৰু স্মল আপডেট দি থাকে ইহঁতে।
আজিকালি ফেচবুকত আকৌ ৰাতিপুৱাই-ৰাতিপুৱাই গুড মৰ্ণিং।
অ, ফটো পঠিয়ায়, গোলাপ ফুল দুটা।
অ ভাত খোৱা সময়ত আকৌ ভাত খাইছো। নাজানো আৰু কি কি হৈছে এইবিলাক।
আজিকালি আকৌ বিলাকে ভ্লগিং কৰিছে চাইকেলৰ কেৰিয়াত বহি বহি।
হি হি, চ্লপ সেইটোৱে মেইন ৰাস্তাত এনেকে ঘুৰি ফুৰে।
সি আজিকালি দেখে আৰু পইচা ঘটি আছে সিহতেও চেষ্টা কৰে আৰু।
এই ইনফ্লুৱেঞ্চাৰ বিলাকে মানে পইচাও দেখুৱাই দিয় ন' পোৱালিবিলাকক পইচা পাইছো, কিবা কৰিছো। সেইকাৰণে এইবিলাক হয়।
এ মোবাইলটো উলিয়াই পেলাই যি কথাকৈ, কথাকৈ গৈ আছে। এটা হাতে চাইকেল চলাইছে এটা হাতে মোবাইল। কবাত খুন্দ মাৰিলে কি হ'ব তাৰ? উম, মাকহতেও আজিকালি তাকে দামী দামী মোবাইলে দিয়ে কম দামী মোবাইল নিদিয়ে।
সেইটোৱে ভাল কেমেৰা থাকা মোবাইল।
পঢ়া-শুনা এৰি পোৱালিবিলাকে এইবিলাক কৰে আজিকালি আকৌ ইউটিউব, চব ইউটিউবাৰ হয়।
চব ইউটিউবাৰ, গেম খেলে এই মাজতে ব্লু হেল গেমটো খেলিটো বহুত মানুহ মৰিছে বহুত
অ সেইবিলাক অ সেইবিলাক খেলিব।
তাকে বুজিও নাপায় সৰু পোৱালি যি কব দি কৰিব দিয়ে সেইটোকে কৰে ইণ্টাৰনেটে। উম, মানে মোবাইল-চোবাইল হেক বেছি হৈছে আক'।
পোৱালী এটা মাজতে বাপেকৰ পাচ ছয় লাখ টকা এটা গেইমত উৰাই দিছে।
অ এই আজিকালি গেমত পইচা উৰায় ন' বহুতে।
অ একদম।
কিয়নো, কি পায় অ। ঘটিবলৈ
এইটোৱেই।
বাকী তোমালোকৰ ফালে কি চলিছে?
কি হয় এতিয়া গৰম বন্ধ। ঘৰত বহি বহি মোবাইল চোৱাই বাকী কাম নাই। ফুৰিব তেনেকে যোৱা নাই। ক'বাত এটা প্লেন এটা বনাব লাগিছিলে।
অ অ, ওলাবা আমি যাম আকৌ শ্বিলং-টিলং ক'বাত, লাষ্টলে।
পাৰি, শনিবাৰ দেওবাৰ
অ চচিয়েল মিডিয়াৰ পৰা অকণ দূৰত যাম, পাহাৰত যাম অকণ, ফুৰ্টি- ফাৰ্টা কৰিম।
মোবাইল-চোবাইল ঘৰত থৈয়ে যাব লাগিব।
উম মোবাইলটো অলপ জাষ্ট এই ফটো কাৰণে নিম আৰু ফটো উঠিব কাৰণে, মেমোৰি কাৰণে।
সেইটোৱেই। পাৰি এনেকে যাবলে এপাক।
উম নহ'লে পাৰিলে, নহ'লে মনোৰঞ্জন নাপালে মোবাইলটে শ্বিলঙৰ ভিডিওটে চাই থাকিব লাগিব আৰু। ব্লগ এটা, ব্লগ এটাকে চাই থাকিব লাগিব আৰু। তাৰে কেপচন লিখি দি ম আমি বেলেগে লিখা নিচিনাকে শ্বিলং অনমাই ওৱেএ টো শ্বিলং।
পাৰি বাই, বাই, আচাম বুলি।
বাই, বাই, আছাম
উপায় নাই আৰু উপায় নাই কৰিবলৈ, একো নাই ৰিলে চাব লাগিব।
অ, অ, ৰিল মই চিনেমা-তিনেমা চাই থাকোঁ বাৰু, আজিকালি। ৰিলৰ, ৰিল চালে চকু, চকু বিষাই বহুত।
একদম।
সেইকাৰণে চিনেমাকে, চাওঁ লগাই।
অ, এতিয়া ভালে হ'ল ইনষ্টাগ্ৰামৰ, প্ৰাইভেচি নোহোৱা কৰি দিলে। ইনষ্টাগ্ৰাম চলাবলৈ ভয় লগা হ'ল, আজিকালি।
আজিকালি এ, আকৌ পথাৰ-চথাৰ নোহোৱা হ'ল, আছে ন, খেলিবৰ কাৰণে। বলনো, খেলিব ক'ত, ফোনকে চাই, বেলেগ মানুহৰ পদুলিট খেলিলে, গালি পাৰে। খেদিব অ, চিচা ভাঙিলে বল ঘূৰাই নিদিয়ে। তাকে সিহঁতৰো ভুল নাই তেনেকে।
পোৱালি বিলাক ক'ত খেলিব আৰু গাঁৱত পোৱালি ওলাই নাহয় খেলিবলৈ, চব নিজৰ ঘৰে ঘৰে।
ঘৰে ঘৰে এ, তাতে কিছুমান মাকতে ওলাব নিদিয়ে এইটো লগ বেয়া বুলি, কি কিছুমানে আকৌ বেয়া বুলি ভাবে সেই
কিছুমানে গৰমত কলা হ'ব।
তুপি পিন্ধি, তুপি পিন্ধি, চানস্ক্ৰীিন লগাই পঠিয়াই, লৰাটো।
আমি এনেকা গৰমত এঘাৰটা বজাতে খেলি থাকো আগতে।
কিমান কিৰ্কেত খেলিছিলো আমি, আজিকালি পোৱালিৰ তেনেকে হেৰি আগ্ৰহ টোৱে নাই।
একেবাৰে আমি গৰম বন্ধত গোটেই মাহডলে খেলো আৰু আগতে।
তে, জুল আহো ঘৰ খেলি কৰি একে।
এতিয়াৰ পোৱালি গমৰ বন্ধ বুলি ক'লে, কৰবালে ফুৰিবও নাযায়, ক'তো একো নকৰেও।
উম গোটেই খেলি, খেলি বেলেগৰ কাৰবাৰ ঘৰত পানী খাব সোমাও। কম কাজিয়া লাগো, ঠানা পানী নিদিলে।
ঠান্দা পানীৰ, কাৰনে?
উম, নিজৰ ঘৰতো নহু কাৰণ এবাৰ সময়ছো মাহেটো ওলাই যাব নিদিয়ে আৰু ট্ৰেপ, ট্ৰেপ, ট্ৰেপ, দি দিয়েটো।
সেইকাৰণে ত, মানে এবাৰ ওলাই যোৱা হয়, আকৌ সন্ধিয়া ঘুৰা হয়।
এ, সন্ধিয়া ঘৰ, সন্ধিয়া ঘৰ, সোমোৱা হয় একেবাৰে।
সেইবিলাক দিনে, ভাল আছিলে।
উম, আজিকালি যুগতটো বেয়া নহয়, কাৰণ আমাৰ ছচিয়েল মিডিয়া, বহুতখিনি লাভ হৈছে, কাৰণ ফো, ফোনাফোনৰ, যোগ কি, ফোনাফোনৰ বৱ দিছে, যোগাযোগৰ সুবিধা।
বহুত মানে, মানুহ লগ কথা পাতি।
আগৰ কৈ, এখন চিঠি লিখি, পঠিয়াই প'ষ্টমেইল। কৰি আকৌ এক, দুমাহমান লাগে, আকৌ চিঠি থকা আনঞ্চাৰ আহোঁতে।
অ, সেইটোৱে।
আজিকালি, আজিকালি ক'ৰ, কাৰোবাক চাব মন গলেও অ, ঘৰৰ পৰা দূৰত থাকিলে ভিডিঅ, ক'ল কৰিব পাৰি, চাই পেলাই কথা পাব পাৰি।
সিবিলাক ভাল পাবা, এ
উম, সুবিধা ভালেই হৈছে, খালি মানুহে ভাল সুবিধা নলয় আৰু।
এই, মানুহে নিজৰ ওপৰত ইউজ কৰাৰ ওপৰত ডিপেণ্ড কৰে আৰু।
উম আ তাকে হয় দে হয়
সেইয়াই আৰু আজিকালি আজিকালি আকৌ এআই
এ আই আৰু
এ আই তো বৰতে মানে মানুহে যেনেকে ইউজ কৰে আৰু ইউজ কৰিলে ভালেই বস্তুটো
অঁ
পঢ়া শুনাৰ ক্ষেত্ৰত
বহুতেতো পঢ়া শুনাৰ ক্ষেত্ৰত ইউজ কৰে ন ভাল ৰিজাল্টো পাইছে। কিছুমানে হে আলতু ফালতূ বস্তুবিলাক চব বহুতেতো পঢ়া শুনাৰ ক্ষেত্ৰতে ইউজ কৰে এইবিলাক চেট জি পি টি হওক কিবা হওক উম কিছুমানে এইবিলাক এ কি বুলি কয় কিছুমান ফটো বনোৱাত কাৰবাৰ ফটো এডিট কৰি হেৰি কৰাত এইবিলাক
এইবিলাক বা ক সেইবিলাক বেয়া কৰে আৰু।
উম এইবিলাক বেয়া কৰে
সেইটোৱে।
সেইটো সেইটো বনাওতে বনাওতে ক'ৰবাত এইটো টেলিকাষ্ট কৰি দিয়ে বা ক'ৰবাত ভাইৰেল কৰি দিয়ে সেইটো আৰু বেয়া
উম সেইটোৱে। আৰু আজিকালি সৰু পোৱলীবিলাকে এইবিলাক শিকি
উম ইউটিউবত আকৌ এডিটিং শিকে। শ্বাত জি পি টিত ফটো কপ কেনেকৈ সেইবিলাক শিকে সিহঁতৰ ভুল নহয় ওচৰ কোনোবা মানুহে কৰা দেখিছে আৰু।
অঁ এডিটিংটো বৰ এটা ভালেই এটা মানে কেৰিয়াৰ বনাব পৰা বস্তু।
অঁ এই এডিটিং মানে ভাল এডিটিং কৰিলেও ভালেই ন এ ডাঙৰ ডাঙৰ হলিউড বলিউডৰ মুভি বিলাক এডিত কৰিবি পাৰিলেটো কথা
এইবিলাকে এনে আমাৰ পোৱালি যি ফটো চটো ৰঙা বঙা কৰি দিয়ে আৰু
চুলি বগা চুলিকো ৰঙা হৈ যায়গে ক'লা চুলিকো ৰঙা হৈ যায়গে
দাৰি চাৰি লগাই দিয়ে।
কাণফুলি পিন্ধাই কওঁ এই কাগজতকেও বগা হৈ যায় মুখখন তাৰ এনেকে এ ডিত কৰে হেই ফটো আকৌ প'ষ্টটো কৰি দিয়ে লাজো নাপায়
অ লাজ নাপায় ইনষ্টাগ্ৰামত পষ্ট কৰিব ফেচবুকত পষ্ট কৰিব। কলে কলেবৰেচন কৰিব চবৰে লগতে।
কিছুমান আকৌ ঘৰৰ পৰা আকৌ ওলাই যোৱাকৈ ভিডিঅ এটা বনাই।
অঁহ।
সেয়াই সেইদিনা মোৰ ভিভিঅত ছোৱালী এজনী আহিছে কে পেতলী এই ছোৱালীজনী তাই বনাইছে এইবোৰ
গেত ৰেডি উইথ মি
নহয় মেক আপ কৰিছে তাই।
অ মেকআপ কৰিছে অ নিজে মুখখন বেয়া কৰিছে সৰুতে এইবিলাক কৰি মুখখন বেয়া কৰিছে আৰু।
নহয় মানে ভৰ পাইছে বৰ নহ তেওঁ সেনেকে কথা কৈ বনাই তেওঁ কথাবিলাকো কব ভদ্ৰতা নাই
সেইটোৱে সেই আৰু অ ভাল যেন জি অ' শুনিলে শব্দটো
উম। আমাৰে ভাল আছিল আগত হা!
খেলিব কৰিব যোৱা নাই?
নাই নাই নাই আজি খেলিব যোৱা নহ'ল আজি ওলাইছো এপাক।
আচ্ছা আচ্ছা।
নাই তাত এই আজিকালি খেলা ধূলা পোৱালি নোলোৱাই হ'ল নহয় গ্ৰুপত মেছেজ দিওঁ। আহে চাৰিটা আগতে আগতে বল কিনিব কাৰণে পইচা লাগে আজি পইচা থাকে বল কিনিব পোৱালী নাথাকে।
পোৱালিক মেচেজ দি দি মাতিব লাগে।
অ', মেছেজ দি মাতিব লাগে নাহেই। তাকেতো।
তহঁতে তহঁতে খেলা ধূলা কৰা ন তই, তই খেলা ধূলা কৰা নাই আজিকালি?
অ', আমাৰ চলি আছে বাৰু খেলনা আমাৰ ফিল্ড এখন আছে মানে ওচৰতে তাতে হৈ থাকে বাৰুতে। অ' আহি অ', আহিবি ইয়ালেকে।
এ এইফালে খেলা ধূলা নোহোৱাই হৈছে একেবাৰে। অ', খেল এখন হ'ব অ' হয় পাইচেছ নলগাই সেই বুলিয়ে আৰু।
অ'।
বাকী বাকী হ'ব দিয়া ন।
অ', মই এপাক ওলাই যাওঁ দে। ঠিক আছে দে বাই বাই।